শুনিছা?
উম, শুনিছোঁ।
কি কৰিছা?
কি কৰি আছোঁ মানে তোমাৰ হাঁহি উঠিব কি কৰি আছো বুলি ক'লে মানে মই কি হ'ল জানানে, চোৱা আকৌ বুৰঞ্জী কিতাপ খন বিচাৰি নাই পোৱা একদম ইমান বিচাৰিছো নহয়, গৰম উঠি গলগে বিচাৰোতে বিচা তে এতিয়া পাইছোঁ বিচাৰি ইমান খং উঠি গৈছেগে।
হুম হু । কেতিয়াবা হৈয়ে মুখৰ আগতে থৈ, বস্তু নাপায় ।
ছিলো একদম তলত সোমাই আছে।
অ। মই এনেই আছোঁ বাগৰি। এই আজি কিবা, অ মানে আজি নহয় মানে কাইলৈ ৰাতিপুৱা চাৰে তিনটা মানত বোলে কিবা ফুটবল ৱৰ্ল্ড কাপ হৈ আছে বোলে। সেয়া কিবা হ'ব ভাই এতিয়া তাকে মানে কৈয়ে আছে, ৱৰ্ল্ড কাব হ'ব ন ফুটবলৰ বিষয়ে ইমান নাজানো বাৰু। সি আকৌ বৰ মানে একদম আগ্ৰহী ফুটবল ৰ খেলটোৰ ওপৰত
মই বুজি পাও, এনে খেলৰ নীতি নিয়ম খিনি জানো কিন্তু ইমানকে খেলহে চোৱা নহয় আৰু ক্ৰিকেটটো কেতিয়াবা ৱৰ্ল্ড কাপ হ'লে মানে চোৱা হয়।
অ, ক্ৰিকেটটো চাওঁ কেতিয়াবা কিন্তু মানে ফুটবলৰ প্ৰতি ইমানটা আসক্তি নাই।
মোৰ এনেকে ডাইৰেক্ট ফিল্ডত খেলিলে চাই ভাল লাগে।
অ, মই চাই-
অ ইণ্টাৰ কলেজ চাইছো, ইণ্টাৰ কলেজ বোৰ হৈ যে, তেতিয়া যাওঁ কলেজৰ ফালৰ পৰা তেতিয়া গলে মানে চাওঁ।
উম উম।
ণ্টাৰ কলেজত গৈছো, আগতে তেনেকে যোৱা নহয়।
অ।
আমাৰ ইয়াত খেল হৈয়ে থাকে। ফিল্ডবোৰত, সৰু সুৰাকে।
হয় দিয়া, আমাৰ ইয়াতো হয় ষ্টেডিয়াম আছে নহয় ইয়াতে হয় কিন্তু মানে, মানে গৈ পোৱা নাই যোৱাহে নহয় আৰু।
অ আৰু কোনোবা নিজৰ খেলিলেহে বা নিজৰ কোনোবা থাকিলেহে যোৱা হয়। এনে আৰু ক'ত খেল চাম বুলি যোৱা হব কিছুমান খেলৰ বি জগত খনৰ লগত জড়িত হৈ থাকিলে যোৱা হয় আৰু
উম তাকে আমাৰ ভাইটি মানে পুৰা অ মানে গোটেইটো মানে একদম ফূৰ্তিত আছে পুৰা আৰু ফুটবল বুলি ক'লে মানে সি মানে একদম বলীয়া
অ বহুত ল'ৰাবোৰে এনেও ভালে পায় সৰু পাইচোন তাহাঁতক বল বল মাত নুফুটা পাই বল লগ।
উম কোনোবাই ক্ৰিকেট খেলিব কোনোবাই ফুটবল বল
তাহাঁতে সৰুতে মাত নুফুতাপা বল শব্দটো ফুটেই
অ বলতো লাগিবই উম হয় দিয়া কথাটো এ ভালো অৱশ্যে খেলে ধোলে মানে থাকিলে অকমান শৰীৰটো মানে সুস্থ হৈ থাকে ন দৌৰা ধপৰা
অ হয় বাৰু মোক ফুটবল খেলতো এটা কাৰণে ভয় লাগে কেলে জানানে ভৰিত যে এনেকে মাৰি দিয়ে । যে ভৰি ভাগি যায় দুখ পায় তাহাঁতি মানে তেনেকুৱা কাম বোৰ কৰে যে হ
সেইটো অ আমাৰ ভাইটি যেতিয়া মানে স্কুল তো স্কুল খেলিছিলা এই মানে নগাঁও ডি পি এছৰ লগত গুৱাহাটী ডি পি এছ এনেকৈ মানে হৈছিলে।
অ স্কুল গ্ৰাস বোৰ উম
গৈছিলে মানে তাত গুৱাহাটীত মানে খেলিবলৈ তাৰপিছত মানে এইটো হেৰি ষ্টেটত হৈছিলে ষ্টেট লেভেলৰ এ উ হেৰিৰ পৰা আহিছিলে অ মণিপুৰৰ পৰা আহিছিলে সিহঁতৰ টিমতটো মণিপুৰৰ লগত দিলে সিহঁতে ইমান বুজি নাপায় ন নতুনকে নিচে। নিছে মানে বনাই পেলাই। মণিপুৰোতো ল'ৰা ছোৱালী ছোৱালীবোৰ কেনেুৱা
বহুত প্ৰেক্টিচ কৰে অ এইটো প্ৰেক্টিচ তাহতি ৰেগুলাৰ।
আমাতো ইহঁতৰ দৰে নহয় ন মানে বাহিৰৰ বোৰ
অ আমাৰ অসমৰ কিখিনি কি কৰে খেল আছে দুদিন মানৰ আগত একদম মৰি পৰি প্ৰেক্টিছ কৰিব । তাৰ পিছত গৈ থৈ তাহাঁত হাৰি আহে। তহঁতৰটো তেনেকুৱা নহয়, নহয় । সৰুৰ পৰা সে তি সদায় প্ৰেক্টিছ কৰে।
সিহঁতি মানে অকল খেল আছে বুলি নহয়,
অ' সদায় স্বাস্থ্যৰ কাৰণেও হওঁক বা হেতি ফিট ৰাখিবৰ কাৰণেও প্ৰেক্টিছ । আমাৰখিনি আৰু খেলৰ দুদিনমানৰ আগতে কৰিব ঠিকছে। ভাল কৰিব যাওঁতে বেয়াই হৈ যায়।
সেনেকুৱা মানে সিহঁতি হাৰিছে বাৰু । তথাপিও মানে খেলিছে, নেখেলা নহয় । মোক ভাইটি ইনজ্যোৰ হৈয়ো আহিছে অলপমান । উম। একদম মানে এইবিলাক মানে ইনজ্যোৰ হৈ যায়, সেইকাৰণে মই বেয়া পাওঁ এইবোৰ খেল।
অ' ময়ো সেই কাবাডীতো সেইটো কাৰণে হোৱাৰ নে কাবাডী খেলোঁ। মই খুব ভাল পাওঁ। কিন্তু জ
ঠেলা-হেচাঁ, উম, গোটা ঠেলা খালে মই যে- মোক যে চোঁচৰাই নিব কোনোবা কাবাডী খেলত
সচাঁকে মানে এনেকে বেগ দেখালে মানেটো চিধা হেৰি দুখ পায়ে। মানে আৰু । কাবাডী খেলটো এনে বৰ ভাল পাওঁ। কিন্তু এই দুখ পাই কাৰণে
ঘপককে মানে ধৰে যেতিয়া, ধৰিলে মানে চবে যে হেঁচা দি ধৰে ন'
অ' দুখ পায়ে।
হয় দিয়া। সেইটো হয় বাৰু। খেলা-ধূলা কৰিলে দুখ পোৱা যাবই আৰু, উপায়টো নাই। ক্ৰিকেটটো তথাপিও ইমান ইমান মানে ৰিক্সি নহয় । কাৰণ মানে হেলমেট-চেলমেট চব
অ' ক্ৰিকেটটো ভালেই বাৰু। আৰু মই এথলেটিক্স খেলবোৰো ভালে পাওঁ। এ দৌৰততো যোন ওলাই গ'ল আগত, ওলাই গ'ল, সিটো আৰু পালেই আৰু প্ৰাইজ। কিছুমান খেলত বৰ আজিকালি ডেজো হয়। পাব লগা টোৱেই নাপায় এই ষ্টেজত যিবোৰ আচলতে প্ৰগ্ৰাম হয় যে সেইবোৰ বেছি য হয়
সেইটো হয় বাৰু দেই আজিকালি মানে চব বস্তু খেলবোৰ মানে পলিটিক্স টাইপে হৈ গৈছে।
সেয়াই এইটো এথলেটিক বোৰ ভাল কিছুমান খেল যোন ওলাই গল আৰু ওলাই গল কিন্তু এতিয়া তুমি নিজে চোৱা ডান্সৰ প্ৰগ্ৰাম হওক কাণৰ হওক কিমান ভিতৰত পলিটিক্স
সেইটোৱে হবই আৰু সেইটো পলিটিক্স চবত
পইচাৰ খেল চলে
আজিকালি চব পইচাৰ খেল আৰু
উম পাব লগা জনেও নাপায় পাব নলগা জনীও পাই আহে
উম তেনেকুৱাই বাকীত অ ভাল পাইছো এ দে চৰ্দিটো থাকিব এতিয়া মানে বতৰটো তেনেকুৱা হৈ আছে ন এয়া চবৰে হৈছে বছৰ উম মানে বছৰৰ সময়ত যিহেতু বৰষুণ ৰ'দ
অঁ মোৰো এই সেইদিনা কৈছিলো যে ডিঙিতটো কিবা কিবা লাগি আছে কাইলে ৰাতিপুৱা চাগে হ'বই আৰু
অঁ হয় তুমি গৰম পানী খাই থাকিবা, তেতিয়া মানে ঘপকে বেমাৰে নধৰে
অঁ খাব লাগিব।
মই ৰাতি আকৌ কফ চিৰাপ খাইছো তেতিয়াহে মই ৰাতিটো ভালকে শুব পাৰিছোঁ
অঁ পাছে কিবা এটা গৰম লাগি আছে গৰম গৰম ভাৱ আহি আছে
উম নাই বাৰু আমাৰ ইয়াত আমাৰ বৰষুণে পৰিছিলে অলপ আগত তোমালোকৰ তাত বৰষুণ পৰিছিল জানো
বৰষুণ আজি নাই দিয়া ইয়াত ৰ'দ আজি অঁ দুপৰীয়া সময়ত অলপ চিপ চিপ কে এটোপ দুুটুপ পেলাব লৈছিলে কিন্তু নিদিলে বাকী আকৌ লগে লগে ৰ'দ ওলাইছে ছে
আমাৰ ইয়াতে অঁ আমাৰ ইয়াতে মানে পৰিছে বৰষুণ মানে আজি আবেলি টাইমত পৰা ইমান মানে ধুনীয়া হৈ গৈছে বতৰটো
অঁ আমাৰ এতিয়া ইমান গৰম উঠিছে ৰাতিও মানে এতিয়া খিৰকি খুলি পেলাই ফেন চলাই আহিছো
হয় এতিয়া হয় বতৰো মানে আৰু দূৰো হৈ যায় ন তেতিয়া সেইকাৰণে মানে তোমালোকৰ তাত কেতিয়াবা বৰষুণ দিলে আমাৰ ইয়াত নিদিয়ে এ তোমালোকৰ তাত দিলে তেনেকুৱা মানে আমি
অঁ আৰু বহুত দিন হ'ল ৰামধেনু দেখা নাই দেই
অ ৰামধেনু দেখা হোৱা নাই ৰামধেনুতো অবশ্যে আবেলি টাইমতহে মানে বৰষুণ যদি পৰে
অ বহুত দিন হল ৰামধেনু নেদেখা সৰুতে দুবাৰ মান দেখিছিলো তাৰ পিছৰ বা ৰা ধেনু দেখাই নাই
উম ৰামধেনুতো দেখিবলৈ আৰু অ আবেলি বৰষুণ দিলেহে এতিয়া ৰামধেনুতো দেখা পাম নহলেতো দুপৰীয়তো ৰামধেনু নোলায়েই বাৰু
অহ
ৰিফ্লেকচনতটো হ'ব লাগিব ইফালৰ পৰা
সেয়াই
উম অকমান মানে কম বৰষুণত মানে ৰামধেনুতো দেখা নাপায় বেছি বৰষুণ যদি দিয়ে তেতিয়াহে উম হয় দিয়া দেখিও আকৌ বৰ ধুনীয়া লাগে । ৰামধেনু
অ মই বহুত দিন হ'ল দেখাই নাই হে তাকে
প্ৰকৃতিৰ যে কিছুমান যে সৌন্দৰ্য আৰু
সচাঁকে বহুত মানে ভাল লাগে
হয় দিয়া উম হয় দিয়া সৰুতে ৰামধেনু বুলি ক'লে আমি দৌৰি দৌৰি যাওঁ ন
সঁচাকে ৰামধেনুলে ৰৈ থাকোঁ ৰ'দ আৰু বৰষুণ যদি। কেনেবাকে দিয়ে ৰামধেনু ওলাব নেকি?
উম আৰু সৰুতে পৰা ৰকেট হেলিকপ তাৰ এইবোৰ দেখিলে যে দৌৰি দৌৰি যাওঁ বাহিৰত
অ বহুত চালো দেই হেলিকপ্টাৰ যে বৰ ভাল পাইছিলো সৰুতে আৰু ৰাতিৰ সময়ত বিশেষকে আগফালে যেতিয়া বহি থাকো এৰপ্লেইন বোৰ যেতিয়া যাই যে ৰঙা নীলা লাইট
উম বহুত ধুনীয়া লাগে আমাৰ ইয়াত পাঁচ টা মানত মানে তোমালোকৰ ডিব্ৰুগড়ৰ পৰা এখন আহি পায় দেই । সিখনৰ কাৰণে পৰা কৰা আৰু ৰখি থাকো আমি পৰা চাবলৈ অহ চাবলে ৰখি থাকো অ অ দুঘন দুঘন্টাও নালাগে চাগে ন গুৱাহাটীৰ পৰা মৰি মানে
অ দেৰ ঘন্টামান লাগে নেকি নে এঘন্টামান লাগে জানোঁ।
উম উম অ এতিয়া
আমাৰ মানে গুৰুকুলখন মিৰ্জাতে আছে দেই একদম এয়াৰপৰ্টতো। ওচৰতে ইমান ভাল লাগে নহ একদম ওচৰেদি যায় কি ক'ম মানে। আমি জোকাও আকৌ লগৰ বোৰক লগৰ বোৰে কৈ যে এ মানে তাৰ ওচৰৰ লগত। লগৰবোৰে এই আমিনো কি আৰু দুখীয়া মানুহ এনেকে কয় যে। এতিয়া লগৰবোৰ আমি চবে জোকাও। এই কি কথা কৈছ। দুখীয়া বুলি তহঁতৰ মূৰ ওপৰেদি লাখ টকাৰ হেলিকপটাৰ। তা পাৰ হৈ যায় তহঁতি আৰু দুখীয়া নে।
দেখি পেলাই চাগেই। কি ধুনীয়া লাগে ন।
বহুত ভাল লাগে আমি ভিডিঅ' কৰি কৰি ৰাখোঁ এবাৰ মই গ'লে মানে মই তোমাক ভিডিঅ' কৰি দিম দেই।
অ কৰিবাচোন ভিডিঅ' চাবলৈ। ইচ্ছা যায়।
আৰু একদম মানে এনি টাই আহি থাকে। কে
উম উম
লেণ্ডিং হয় আকৌ মানে আহা যোৱা ইমান ভাল লাগে।
এইটোতো ডমেষ্টিক হৈ চাগে ন কাৰণ ইণ্টাৰনেচনেলতটো নহয়। ডমেচটিক ওপৰতে হ'ব মানে হেৰি
গুৱাহাটীৰ এয়াৰপৰ্ট মিজাৰ তো আকৌ ইন্টাৰনেচনেল হয় চাগে।
এটো ইটাৰনেচনেল মই ডিব্ৰুগড়ৰ কথা কৈছোঁ ডিব্ৰুগড়তো ইণ্টাৰনেচনেল নহয় ডমেচষ্টিক।
মোহনবাৰীৰ ডিব্ৰুগড়তো গম নাপাওঁ কিন্তু। এ চাব লাগিব গুগলত চালেহে গম পাম।
হয় এতিয়া।
হ'ব ন তেন্তে আজিলে।
ঠিক আছে হ'ব দিয়া নহ'লে ন।
অ দিয়া অ আকৌ কেতিয়াবা পিছত কথা পাতিম।
উম ঠিক আছে উ উম উম।